হেল্ল' হেল্ল'
পাইছা, শুনিছানে?
অ তুমি? উম মই এনেই উঠি পেলাই তোমাৰ চাহ তাহ খালো। তুমি?
উম কালি যে দেখা ক'ত অ' ইনেই আছোঁ।
হু হু অ' কি কালি তুমি অঁ শুনিছো, মই
ওঁ
অঁ, মই এই তোমাৰ ৰিজৰ্ট এখনলে গৈছিলো।
উম। কেনেকুৱা আছিলে? উম
ঠিক ঠাক, তোমাৰ
কোৱা
তোমাৰ পুখুৰী চুখুৰীও আছে, তাত তোমাৰ ঘৰ চৰ আছে।
উম।
তাপা গছৰ ওপৰত যে ঘৰ বনাই তেনেকুৱা ঘৰো আছে।
উম সেইটোত উঠিছিলা?
নাই নুঠিলো।
কিয়?
সময় নহ'ল।
উম ফাৰ্ষ্টতে উঠি ল'ব লাগিছিলে।
উম।
আৰু তাত খানা নে কি?
উম ভাত খালো।
কি খালা?
তোমাৰ গাহই মাংস।
অঁ কি কি দিলে?
তোমাৰ ভাত।
উম।
তাৰপা তোমাৰ জলকীয়া, নেমু, চালাদ। তাৰপা এইটো চাটনি এটা, এইটো কিহৰ চাটনি আছিল পাহৰি গ'লো। তাৰপা তোমাৰ গাছ টেঙাৰ সৈতি বইল গাহৰি। তাৰপা মচলা-চছলা দি পেলাই এটা গাহৰি।
উম।
তাৰপা তোমাৰ আলু পিটিকা।
উম।
তাৰপা তোমাৰ কুন্দুলি ভাজি, ভেন্দি ভাজি, মচুৰ দালি, মাটিমাহ। আলু সেইটোৱে দিছে।
মাটি মাহ।
অঁ
এইখিনি বস্তু দি দিছে।
উম ভালকে দিছে ন।
উম
দাম কিমানকে লৈছে
পইচা কিমানকে কমিলে
পইচা উম এশ আষি
অ অ ঠিকেই আছে ন।
উম
আকৌ যাবা কেতিয়াবা মোকো লৈ যাবা।
হ'ব ৰাধিকা তেতিয়া আহিলে মই কম।
খালি মোক লৈ গ'লে মোক সেই উপৰখনত উঠাব লাগিব কষ্ট মষ্ট কৰি
উঠাম বাৰু উঠাম বাৰু। তুমি মানে চিনি পোৱা ন ৰিজৰ্ট খন।
উম বিশ্বাস পাৰো এ বেলেগ জেগাত নোসোমালে
ওহো অ তাৰপৰা তোমাৰ মাধৱদেৱ কলাক্ষেত্ৰত সোমালোঁ
উম তাত কি কি চালা
আগৰ, মুগা। কাপোৰ চাপোৰ বনোৱা তাৰ পৰা মাধৱ দেৱৰ যুগত এইবিলাক দৰ্জা, খিৰকী। এইবিলাক আছে তাৰপৰা অসমীয়া মানে চব আৰু অসমীয়াখিনি তাঁতৰ শাল খোল চুল তাৰপৰা তোমাৰ মাধৱদেৱ শংকৰদেৱ আৰু ছবি লিখা গুণমালা চুনমালা চব চাব পাৰো য'ত সাচি পাতত লিখে। আগৰ যুগত সেয়া
উম
উম উম। আৰু ইয়াত চালোঁ উম আগৰ লাহি গৰম যিটো
অ
আইচক্ৰীম চাইচক্ৰীম খালোঁ ঠাণ্ডা চাণ্ডা ললোঁ এইবোৰ তেনেকেই আহিলো আও ঘৰলে গুচি আহিলো
অ